হেল্লো' অ হেল্লো'
শুনি পাইছে ন?
অ শুনিছোঁ। ক'ব আপুনি খবৰ কেনে?
বিশেষ টপিক লৈ কথা পাতিবলৈ লৈছোঁ টপিকটো হ'ল, আমাৰ বাহন হা বাহন।
বাহন।
বাহন মানে হ'ল আমাৰ গাড়ী মটৰ।
অ।
হেল্লো'?
অঁ শুনি আছোঁ মই। ক'ব আপুনি?
আজি আমি বাহনৰ বিষয় লৈ কথা পাতিম। বাহনখন এটা বস্তু হয় যি এটা এল মেচিনাৰী বস্তু হয় যি, যি মেচিনেৰেী আমি ষ্টাৰ্ট কৰি পেলাই আমি, ইঞ্জিনটো চালু কৰি পেলাই আমি চলাব পাৰে আৰু এইটো মেচিনটোৱেই হ'ল আমাৰ মানে গাড়ী বা বাহন।
হয়। হেল্লো'?
হেল্লো' হেল্লো'?
অ শুনি পাইছে ন আপুনি? অ অ শুনিছোঁ এতিয়া।
আজিৰ আমাৰ তাৰিখত বাহনখন বহুত চবেই মানুহবিলাক এইটো ব্যৱহাৰ কৰা হয়। যাৰ এইটো ফলত আমি বাহন নহ'লে আমি এটা ঠাইলৈ এটা জেগালৈ আমি যাবলৈ নোৱাৰোঁ। কাৰণ এইটো বাহনটো টো আমাৰ বহুত লাগতিয়াল বা অথবা প্ৰয়োজ- প্ৰয়োজনিয়তা। বস্তু আৰু এই বাহনখন চলাব লাগিলেই
আমাক তেনেকুৱা পেট্ৰল অথবা ডিজেলৰ প্ৰয়োজন হয়। কিছুমান। টো পেট্ৰলৰ হয় কিছুমান ত ডিজেলৰ আজিকালি আৰু এই। বাহনটোয়ে ইলেক্ট্ৰিক যিটো বিজুলী যিটো কাৰেনৰ লগত। যে চলে আহ তেনেকুৱা আহি গ'ল। বাহনবিলাক। আৰু আগতেতো তেনেকুৱা বাহনবিলাক নাছিল কিন্তু আজিৰ তাৰিখত যেনেকা আমাৰ। আ পৃথিৱীখন যেনেকা। আধুনিক হৈ গৈ আছে দিনে দিনে সেই সেয়েহে আমাৰ বাহনখন বহুত জৰুৰী হৈ গ'ল কিয়নো বাহনৰ যোগেদি আমি টাইমবিলাক বা সময়বিলাক আমি ছুটিকৈ অ ছুটি সময়তে আমি কামবোৰ। কৰিব পাৰে বাহনৰ লগত গৈ পেলাই আহিব পাৰে। তেনেকুৱা আৰু যদি তুমি এই বাহনৰ বিষয় আৰু কিবা যদি ক'ব বিচাৰে। আপুনিও সেইটো সময়টো ল'ব পাৰিব।
হয় আজিকালিতো বহুত মানে দৰ কাৰ হৈ গেছে টাইমবিলাক চবৰে নিমেলে চবৰে। বহুত কিবাকিবি কাম থাকে আজিকালি। মানে এনেকা হৈ গেছে ঘৰত বাহন থাকিলে ভাল আৰু। ক'বাত আহিবলৈ যাবলৈ মানে আমাৰ। টাইমো মানে ভালকে মিলাবা পাৰে আৰু সেইটোৱে ক'ম। আৰু ত চবৰ ঘৰেৰে আজিকালি থাকে বাহন এটা নহ'লেও এট এটা কোনবাৰ চাৰি চাকা হ'লেঅ আৰু কোনবা দুই চাক হ'লেও থাকে আৰু সেইটো।
উম।
আৰু ত মানে দৰকাৰ হৈ গেছে আজিকালি চলিবৰ কাৰণে নহ লে টাইম বিলাকটো মানে মিলাবা নোৱৰে না সেটো আৰু। কব মানে আগৰ দিনত ইটো আ বেলেগ হৈ গ'ল অৰ আৰু আজিকালিৰ দিনটো বহুত বেলেগ হৈ গ'ল
হয় নিশ্চয়
দিনা মানুহ বিলাক মানে চাইকলেদি চলা আছিল আৰু আ আৰু আগ আগৰ দিনটো আৰু আজিৰ দিনটো বহুত বেলেগ হৈ গ'ল আহ আগৰ দিন মানে গাড়ীবিলাকতো বহুত কম আছিল আজিকালিতো পোৱা যায় টাইম টো মানে মিলাবা লাগে এনেকা আৰু আৰু সেইকাৰণে আমাৰ কি কয় সেইটো এনভাৰমেণ্টৰ অলপ মান মানে চেঞ্জ হৈ গ'ল আৰু এইবিলাকটো সবৰে বাঢ়িছে তেনা বাহন লৈছে এইটো চলাত তে আমি কি কয় আপুনি অলপ আগতীয়াকৈ কৈ গল পেট্ৰল ইউজ কৰে। বা ডিজেল ইউজ কৰে আৰু যি ধোঁৱা ওলাই ন ইয়াৰ পৰা মানে গেছ ওলাই এইবিলাকতো আমাৰ প্ৰাকৃতিৰ কাৰণে ভাল নহয় আৰু। কাৰণে মানে আজিকালি অবোধ উত্তৰ বিলাকো মানে ভালকৈ নচলে আৰু তো সেইটো দৰকাৰো হয় আমাৰ কাৰণে সেইকাৰণে লয় আৰু তো আৰু মই কি ক'ম আপুনি ক'ব আৰু অলপমান
উম যি যিবিলাক যেনেকুৱা কথাবিলাক আপুনি ক'লে কথাটো ঠিকেই হয় আগতে বাহনটো ইমান প্ৰয়োজনীয় নাছিল বুলি আমি গম পাওঁ কাৰণ নাছিলে মানে বস্তুটোও নাছিলে আৰু মানুহ বিলাক যেনেকুৱা আছিল আজিৰ তাৰিখৰ দৰে বিজিঅ' নাছিল তো আজিৰ তাৰিখত বাহনক বহুত অতি প্ৰয়োজনীয় বস্তু বুলি আমি ক'ব লাগিব কিয়নো আমাক প্ৰত্যেকটো ঘৰতে বাহন লগা হৈছে আজিকালি ল'ৰা-ছোৱালী স্কুলত যাব কাৰণেও কলেজত হলত যাব লাগিলে আমাৰ এটা স্কুটি বাহন বা যি কোনো বাহনটো আমাক লাগে আমি এটা ঠাইৰ পৰা এটা ঠাইত যাবৰ কাৰণে আমাক বাহনটো অতি প্ৰয়োজন আমাৰ গাড়ী ডাঙৰ বাহন যেনেকা বাছবিলাকটো আমাক লাগে কাৰণ আৰু নহ'লে আমি তাৰমানে সময়খন আমি ৰক্ষা কৰিবলৈ নোৱাৰে কিয়নো এটা দূৰ যাত আগালৈ এ এটা ছুটিৰ সময়তে আমি যাব পাৰোঁ
যদি আমাৰ বাহনখন থাকে হয়নে
হয় হয়
সেইটো কাৰণে বাহনটো বহুত প্ৰয়োজন আজিকালি চাইকেল চলোৱাটো বহুত কমি গৈছে মানুহবিলাকৰ আমি দেখিবলৈ পাওঁ ছবেই আৰু বাহনটো ক্ৰয় কৰে চবে লয় তেনেকুৱা কথা সেইটো কাৰণে সেইটো মানে যুগত বা সেইটো আধুনিক এটা আহ সময়ত সকলোকে আমাক বাহনখন প্ৰয়োজন তেনেকুৱা হৈ গৈছে আৰু বাহন তোৰ বিষয়ে যদি আমি বেছিকৈ চাওঁ বাহনটো এটা এটা ফালে চালে বহুত মানুহ বিলাকৰ কাৰণে ভাল আৰু এটা আনফালে চালে বাহনটো অলপ বহুত তাৰমানে এটা বিপদো আনে যেনেকুৱা আমাৰ দৰ সেইটোৰ লগতে দূৰ দুৰ্ঘটনাবিলাক হয় যেনেকুৱা আমাৰ এক্সিডেণ্ট বুলি কোৱা হয়। ইংৰাজীত তেনেকুৱা বাহন। চলাই যাই থাকাত যাওঁতে তেনেকা প্ৰায় এক্সিডেন্ট বিলাক হয় সংঘটিত বিলাক হয় তেনেকুৱা বহুত মানুহ আৰু তেনেকুৱৈ মৃত্যু আকোৱালি ল'ব লগা হৈছে তেনেকুৱা এক্সিডেণ্ট হৈ পেলাই। তেনেকুৱাও মানে বাহন লগৰ হয়, কাৰণ এইটো এটা মেচিন বস্তু হয়। য'ত নেকি কিছুমান টাইমত যদি আমাৰ নিজৰ চলোৱাত যদি কন্ট্ৰল টো নাথাকে বা আমাৰ এই বস্তুটো যদি আমি ৰাখিবলৈ নোৱাৰোঁ, তেতিয়া এইটো সময়ত মানে কি, কি হৈ যায় এই সংঘতটিবিলাক এই দুৰ্ঘটনাবিলাক হৈ যায় তাৰমানে। তেনেকুৱা বহুত মানুহ ল'ৰা ছোৱালীবিলাকৰ তেনেকা কুৱা আহ, হৈ পেলাই এক্সিডেন্ট হৈ পেলাই তেনেকে মানুহবিলাক মৃত্যু লৈ গৈছে, সেইটো কাৰণে এটা আহ, চাইডত এটা ভাগত চালে উম, বাহনতটো এটা বহুত ভাল বস্তু আৰু সকলোকে লাগে আৰু এটা ছাইডত যদি এটা ফালত যদি চাওঁ আমি, তেতিয়া আমি সেইবিলাক আমি
সেটো ভালকে চাই চলাব লাগে আৰু এইটো আমাৰ আহ, বাহন চলাবা পাৰা হৈছে। কিন্তু, আমাৰ কিছুমান ৰোল আছে এইবিলাকটো মানি চলিব লাগে, বেছি স্পিডে চলে আজিকালি কোনোবা, কোনোবা সেইকাৰণে এইবিলাক ঘটনাটো হয়, আৰু। আৰুতো আগৰ দিনাতো এইবিলাকতো বেছি নাছিল এক এক্সিডেণ্টো নাছিল, কিন্তু আজিকালি ৰাস্তাতে মানে কণ্টিনিউৱাচলি মানে গাড়ী চলাই থাকে, ত' সেইবিলাক টো মানে বেলেগকো চাই ভালকে চলাব লাগে আৰু আমাৰ যি ৰোলচবিলাক। অ', আছে সেইবিলাকতো মানি চলাবা লা গে আৰু আগৰ দিনা মানুহবিলাক তো ত' মানে খোজকাঢ়িহে গৈছিলে বহুত দূৰে, দূৰে এনেকুৱা খুব খুনি শুনিছোঁ আৰু আগৰ দিনৰ মানুহৰ পৰা মই। কিন্তুতো আজিকালি অলপমান এই দোকানত যাবলৈও মানে খোজ নুখজকাঢ়েও মানুহবিলাক। অ', স্কুটি থাকে আমাৰ, বা কিছুমানৰ চাইকেল থা কে চলাই যায় আৰু এনেকা, এনেকা হৈ গৈছে বাকী আপুনি আহ এনে কি ইউজ কৰে, কি বাহন ইউজ কৰে?
মইতো এনে চাৰি চকা আছে এটা, এইটোয়ে ইউজ কৰি থাকোঁ মই।
অ', আপুনি চলাব জানে আৰু ন'?
জানোঁ।
অ', ভালে আছে ময়ো শিকি আছোঁ, কিন তু অলপমান আৰু প্ৰেক্টিচ লাগিব আৰু মোৰ। বাকী দুই চাক কা এ, যেনিবা স্কুটিটো পাৰোঁ, স্কুটিটো চলোৱাও হয়, মোৰ। কিন্তু জানো চাৰি চাকাও, কেনেকা চ চলাব লাগে কিন্তু, বেছি চলা নাই ন, ৰাস্তাত তে মানে এনেকা লাগিব আৰু। জানো কি টো কি হয়, কি নহয় সেইবিলাকতো এনেকা। বাকী ভাল লাগিলে আপোনাৰ লগত কথা পাতি। আমাৰ টাইমো হৈছে নেকি আপ
হ'ব কথা পাতি পেলাই বহুত ভাল লাগিলানে? বাহনৰ বিষয়ত আমি কথা পাতিলো আমি, তেতিয়াহ'লে আমি এই সময়ত আমাৰ কলটো ৰাখিম ন?
হয়, হয়, আশা কৰোঁ আৰু পিছত আমি কথা পাতিম আৰু, ধন্যবাদ।